হয়, নমস্কাৰ।
নমস্কাৰ। আপুনি হয়, হয় আপুনি ভালকে শুনিছে না।
হয়, শুনিছো।
হয় হয়। আমি আজি আলোচনা কৰিম আৰু না, আজি সময়ত আপুনিয়ে সময় দিব পাৰিবনে।
হয় দিব পাৰিম মই।
হয়, আজি আমি আলোচনা কৰিম যেনিবা তুলনা বিভাগৰ মানে ট্ৰেডিচনেল ফুড।
হয় হয়।
হয় হয়, আমি খাদ অ খাদ্যৰ ওপৰত হয় হয়। আমি আমাৰ যেনিবা যিকেইটা আমাৰ সং সংস্কৃতি আছে যেনিবা না। সেইটো মানে খাদ্য বিভাগ সেইটো ইয়াৰ পৰা আমি আলোচ না কৰিম, মানে বেলেগ বেলেগ জনগোষ্ঠী মানে বেলেগ বেলেগ খাদ্য খায়, যেনিবা আমাৰ সেইটো কৰি যেনিবা আমাৰ অ অসমত খাদ্য নহয়।
হয় না হয় হয় মানে আমাৰ অসমত বহুত মানে জনগোষ্ঠী আছে। ইয়াৰ মানে খাদ্যবিলাক মানে। অ বেলেগ বেলেগ হয় আৰু ইয়াৰ খাদ্য আমি হয়। আমি সেইটো ক'বা পাৰিম যেনিবা। যেনিবা বিহুৰ খাদ্যতে বেলেগ হয় যেনিবা না। সিয়াতে মানে খাই খাবা খাই টো বেলেগ আছে আৰু খাপ অ যেনিবা আৰু কঙালী বিহু ন।
হয়।
অহ, কঙালী বিহুতে মানে খাদ্য যেনিবা পিঠা। আহ পিঠা লাডু সেনেকুৱা খাই না। ইয়াৰ মাজত। আৰু বহুত মানে খাদ্যত আছে আৰু যেনে যেনেকুৱা আৰু। বহাগত ৰঙালী- বিহুত আৰ বহুত বিভিন্ন সাত, সাত বিহুত বহুত বিভিন্ন খাবাচ যেনিবা শাক আছে যদি এশ একটা বস। টো মানে শাক না। খাবা সেইটো ইয়াৰে মানে ব মানে বস্তু বহুত আছে। আৰু মানে খাবা আমি আজি আলোচনা কৰিম হদাই ইয়াৰ শাক। যেনিবা আমি কেনেকুৱা। বনাই সেইটো অ, অ ঔটেঙা জানে না আপুনি।
হয়, হয় জানো।
হয়, ঔটেঙা আৰু মাছৰ লগত খাই আমি না সেইটোৱে। খাই অ, যেনিবা বহুত টেষ্ট লাগে আৰ ট্ৰেডিচেনেল আছে আমাৰ ৰম যেনেবা আছ সেইটোৱে যেনবা বাঁহৰ গাজা আৰু। পিঠা গুৰু লগত খাৱা সেইটোৱে এটা আছে। আৰু আছে যেনেবা। উম, বেলে বেলেগ বেলেগ কাষ্টত আছে আৰু যেনিবা আহ আমাৰ। সেইটো কলি আহ। ট্ৰেডিচেনেল ফুড যেনেবা সেইটো আমি ক'বা পাৰি যেনেবা। সেইটো অহ গাহৰি মাংছৰ লগত অহ। হয় আৰু বাঁহৰ গাজা সেইটোয়ে আমি ক'বা পাৰি আৰু না। সেইটো হয়, হয় আৰু মেচা টেঙাৰ লগত। আৰু মাছ সেনেকুৱা আমি কব পাৰি। মানে বহুত বিভিন্ন, বিভিন মানে আছে। মাহৰ দালিৰ লগত মাছ আৰু মাহৰ দালিৰ লগত। আৰু বাঁগাজা সেনে কেনেকুৱা বনায় সেইটো আপুনিও অ ক'ব পাৰিব নেকি?
হয় নিশ্চয় মই ক'ব পাৰিম।
দে
আহ খাদ খাদ্য বুলি কলে এতিয়া
উম।
বহুত আমাৰ থলুৱা খাদ্য আছে যেনে ধৰক আহ আহ, আমাৰ অসমীয়া জাতিৰ থলুৱা খাদ্যবোৰ বহুত আহ। উন্নত মানৰ নহয় জানো বহু ৰিচ আহ গতিকে তাৰে ভিতৰত আমি বহুত আকৌ নানান সম্প্ৰদায়ৰ জাতি জনগোষ্ঠীৰ থলুৱা খাদ্যবোৰ বেলেগ বেলেগ সকলোৰে। গতিকে আহ এতিয়া অসমীয়া খাইদ দ্য বুলি যদি কওঁ বিহুৰ সময়ত আমাৰ পিঠা বা সেই আহ পিঠা লাৰু, তিল পিঠা আ চিৰা, দহি তেনেকুৱা খাদ্য আমি খাবলৈ পোৱা যায়, সেই সময়ত আমাৰ সময়ে সময়ে আমাৰ খাদ্যবোৰ সেই ছিজন চিজননেল ছিজননেল হিচাপত আহ আমাৰ খাদ্যবোৰো সলনি এতিয়া গ্ৰীষ্মকালত আমি ঔটেঙা মাছৰ লগত খাদ্য সে তেনেকুৱা খাদ্যবোৰ খাই ভাল পাওঁ। বা ধৰক আৰু বেলেগ ফল-মূলৰ তেনেকুৱা খাইও ভাল পাওঁ আম কঠাল নহয় জানো? আৰু আ অ
বহুত ভাল লাগে হয়।
ধৰক এতিয়া মিচিং সম্প্ৰদায়ৰ লোকে সিহঁতৰ নিজা আকৌ সুক সুকীয়া এটা খাদ্য আছে, আহ পৰম্পৰা খাদ্য আছে। যেনে ধৰক পিঠা গুৰিৰ লগত এ আ আমাৰ কুকুৰা মাংস আহ, আৰু তোপ পোলা ভাত বনোৱা যিটো, আহ আপোনাৰ সেই লিগাঙত আহ দিয়া হয় আলহীবোৰক দিয়া হয়, এনও তেনেকুৱা বহুত নানান খাদ্য আছে আৰু সেই মোৰ বিশেষকৈ সেই খাদ্যবোৰ খাই মই বহুত বৰ ভাল পাওঁ আৰু আন আন জনগোষ্ঠীয় মূলৰ সেই খাদ্যবোৰ মই আহ খাই বহুত ভাল পাওঁ আৰু খাব বিচ
হয় হয় হয়, মানে ভালেই লাগে আৰু খাবনা।
হয় হয় ভাল লাগে আৰু তেনেকুৱা মই ভাবো এই খাদ্যবোৰ আমি আগলেও তেনেকে খাদ্যবোৰ বনাব লাগিব।
হয় হয় সেইটো কেনেকুৱা বনে আপুনি অকমান ক'ব পাৰিব নেকি?
হয় আমাৰ ধৰক মিচিং সম্প্ৰদায়ৰ যিটো আপোনাৰ টোপোলা ভাত বুলি কয়। সেই টোপোলা ভাতটোত আপোনাৰ এটা তৰাপাত এহ তৰা পাতৰ পা সেইটেম বৰা চাউলটো। আহ বৰা চাউলটো তৰাপাতৰ ভিতৰত আহ বান্ধি মেলি সেইটো সিজোৱা হয়। সিজোৱা হয় মিলি আৰু সেই সেই বা সেই ভাতটো টোপোলা ভাতটো আমি আহ লিগাঙৰ বতৰত ফাগুনৰ আহ ফাগুনৰ বতৰত আমি আহ মাটিমাহ আৰু গাহৰিৰ লগত সেটো খোৱা যায় অহ গতিকে আহ সেইটোৰ লগত আৰু আপং দিয়া যায়। এ আপ্যাঙ গৰমত আলহীক দিবৰ কাৰণে সেইটো এটা আহ মিচিং সম্প্ৰদায়ৰ এটা আ ধুনীয়া খাদ্যৰ ভিতৰত পৰে থলুৱা খাদ্য।
হয়।
হয়। আৰু বহুত নানান খাদ্য আছে আৰু পেৰে দয়িং বুলি আছে পিঠাময়িং বুলি আছে। যিটো আ তেনেকুৱা বহুত নানান ধৰণৰ আপুনি খাদ্য দেখিবলৈ পোৱা যায়।
হয় হয়।
আৰু আপুনি অলপ কব নেকি? আপোনাৰ ধৰক আহ আই আপুনি জানা তেনেকুৱা খাদ্য বা ট্ৰেডিচনেল ফুড।
হয় মই ক'ব পাৰিব ক'ব পাৰিম হয় মই। অকমেন ক'ম আৰ আমি যেতিয়া ট্ৰেডিচ্যনেল থলুৱা খাদ্য কেনেকুৱা বনাই, সেইটো আমি ক'ম। আমি আমাৰ মানে জনগোষ্ঠীত যেনিবা সেনেকুৱা বনায়। এতিয়া আমাৰ জনগোষ্ঠীৰ আছে যেতিয়া আ-আছামত থকা সেইটো যেনিবা আপুনি কৈছে নহয়, সেইটো সেনেকুৱা ট্ৰেডিচ্যনেলটো। যেনিবা আমি সেই মই ক'বা পাৰিম আৰু সেইটো যে বাঁহৰ গাজা আৰু, সেইটো পিঠাগুড়িও ইয়াৰ আৰু গাহৰি মাংস। সেইটো কেনেকুৱা বনাই সেইটো মই ক'বা পাৰিম আৰ। যেতিয়া বা-বাঁহৰ গাজাটো আমাৰ বাৰীতো পায়। সিয়াৰ পৰা মানে আনে যেতিয়া, কোনোবা কোনোবা এ দুইদিন আগতে মানে অহ, কাটি মানে পানীতে ভিজাই থৈ আৰু সেইটো মানে যি বস্তু সেই সেইটো মানে কেনেকুৱা ভিজাব সেইটো। যেনিবা সেইটো তিতাতো তিতা হয় ন, যেনিবা সেনেকুৱা কাটি থলে। এইকাৰণে মানে পানী ভিজাই থয়, তিতাতো মানে যায়। সেনেকুৱা আৰ আমি আমাৰতো সেনেকুৱা নহয় নকৰে আৰু যেনিবা সিদিন যিদিনাই আনে, যেতিয়া বাৰীৰ পৰা যিদিনা আহে মানে। আনে সেই পৰা মানে সিদিনায়ে মানে চাফা কৰি ইয়াৰ পিছত টুকৰা টুকৰা কাটে যেতিয়া আনে। ভালকে মানে নিমখ আৰু ভালকে সেইটো সোমাব আৰু যেনিবা। আঞ্জাটো মানে টেষ্টি মানে বেছি হ'ব সেইটো মানে টুকৰা টুকৰা সৰু সৰু কৰি চাফা কৰিয়ে সেইটো তেতিয়া সেইটো মানে, উম। আৰ খাৰ, দৈ আৰু নিমুখ, কীয়া দেই সেইটো মানে অকমান ভিজাই থয় আৰ। পানী অলপ সেনেকুৱা ভিজাই থৈ যেতিয়া সেইটো মানে ইয়াতে ভিতৰত যায় নেমুগৰটো আৰু খাৰটো মানে ভিতৰত যায়, সেইটো শুনিছে নে আপুনি?
হয়, শুনিছো মই।
আৰু ইয়াৰ পিছত আৰু মাংসটো সেইটো গাহৰি মাংস। সেইটো মানে বইল কৰিব ইয়াৰ পিছত বইল কৰি আৰু এইটো ভাজিব আৰু না তেল আৰু সিয়াতে মছলা কিবা নিমকীয়া, হালেধি অকমেন সেইটো দি মানে ভাজি ভাজি ল'ব, তাৰ পিছতে আৰু হয় ইয়াৰ পিছত আৰ এ ইয়াৰ পিছতে সেইটো বাঁহৰ গাজাতে মানে সেইটোৱে থৈ মানে ফ্ৰাই কৰি মানে ভাজি কৰি সেইটো থব ইয়াৰ পিছত বাঁহৰ গাজাটো দিব ইয়াতে। মানে সিয়াতে অ' অকেমান আৰু সেইটো অ' নিমকীয়া সেইটো ভিজাই থৈ সেই ভিজাই থোৱাৰ পিছত তে মানে ভাজিটোৱা সেইটোৱে মানে তেল অলেপমান অকমান দিব, নহ'লে মানে নেদো। ইয়াৰ কাৰণে মানে সেইটোৱে মানে কৰহি দিয়ে আৰ। ইয়াৰ পিছত দুটা আৰু সেইটোৱে আহ' গাহৰিটো দিব, ইয়াত দুই মিলি কৰি আৰু পানী ঢালি দিব আৰ। পানী ঢালি দিয়াৰ পিছতে পানীটো মানে যেতিয়া বইল হয়। ইয়াতে আমি সেইটো ভিজাই থইৱা যেনেবা চাউল না সেই চাউলটো মানে পানী দি ভিজাই থয়। ভিজাই থোৱা চাউলটো আমি মানে সেইটো মানে মিক্স কৰিব। যেনিবা গ্ৰিণ্ডাৰত নহলে ৱাল নহ ৱালত নহ'লে দিকি নহ'লে যেনেবা আঠ আজিকালিতো আৰু গ্ৰিণ্ডাৰ হয় না ইলেক্ট্ৰিক এ গ্ৰিণ্ডাৰত মানে এ মিক্সাৰত দ সেইটো মানে এইটো অকমান পানী দিয়ে আৰু গ্ৰিণ্ডাৰত দিলে। যেনে পানী দিয়ে সেনেকুৱা গ্ৰেণ্ডাৰ কৰে সেইটো মানে মিক্স হৈ যায় একদমবাৰে। লিকুইড হৈ যায় বহুত। পাল হৈ যায় সেইটো মানে যেতিয়া পানীটো সেইটো বনাতে যেতিয়া গাহৰি মাংস আৰু বাঁহৰ গাজা সেইটো যে যেতিয়া বইল হ'ব ইয়াতে মানে সেইটো ঢালি দি আৰু সেইটো যেনিবা সেইটো আহ আহ পিঠাগুৰুটো আৰু। ইয়াতে মানে হয় স ইয়াতে লাৰি থাকিব কাৰোবাৰ লগত সেইটোকে সেনেকুৱা আৰু ইয়াৰ পিছতে আমি এইটো লাৰি থাকিবা লাগিব যিটো মানে তলত নাযায় সেই টো আৰু বস্তুটো অ বহুত মস হয় হয় বহুত মছলা মছলি দিয়ে আৰু ইয়াতে মানে বহুত মানে আৰু ইয়াৰ পিছত মানে ঢাকনি নেদিবা ল দিবা নালাগে মানে বইলটো উচি যায় আৰু সেইটো মানে। ভাল হয় হয় কব না খাদ্য মানে ইয়াৰ পিছত আৰু মানে ইয়াৰ পিছত যেতিয়া হোৱা, আঞ্জাটো হ'ব আৰু না ইয়াৰ পিছত মানে অ অ টেষ্ট হৈছে না হোৱা নাই সেইটো মানে নিমখ লাগছি না লাগা নাই সেইটো মানে টেষ্ট কৰিব আৰু হোৱাটো হৈছে এইটো চাকি লৈ তাৰপিছতে আৰু কোনোবা ধুনীয়া দই নহ'লে কোনোবা আদা আদা পাত দি সেনেকুৱা কৰে আৰু। ইয়াৰ পিছতে ইমানে ভালকেছিল হয় হয়। হলি মানে নামি থোৱে আৰু সেনেকুৱা আঞ্জাটো, মানে বহুত টেষ্ট হৈ যায় আৰু মানে, সেইটোৱে আৰু।
অ বাকী আৰু সময়টো আমাৰ চমু চাপ আহিছে নেকি ন
হয় হয় হয় বহুত ভাল লাগিছো আপোনাৰ লগত কথা পাতি, টো আমি আলোচনাত এই সেইখিনিতে সমাপ্ত কৰিম আৰু ধন্যবাদ।
অহ হয় ধন্যবাদ অ শুভৰাত্ৰি।